খ খুলিছে নে? কি কৰি আছা ভাই?
এই আছো ৰবা, সেই গধূলি হ'ল না, চাহ-তাহ খাই উঠিলো। এনেই বহি আছিলো এতিয়া তুমি?
এ' তাকে মই উম' মই অলপমান বাহিৰত গৈছিলো ৰবা। জাজ আহি পালো ঘৰত।
অ', অ'।
তাকে মই এনেই আছো ৰব। চাহ-পানী খোৱা নাই। অলপ দেৰিকে খাম বাৰু।
অ''
তাকেই। আজি অলপ বানপানী সমস্যাৰ বিষয়ে মানে আলোচনা কৰিম বুলি ভাবিছো।
অ', খুব সুন্দৰ মানে ভাল-ভাল পিছত যে তুমি বা যিহেতু আমি মানে সকলোৱে বানপানী সমস্যাটো মানে অসমৰ এক জাতীয় সমস্যা
হয়-হয়, অ- অসম-অসমৰ অসমৰ বিখ্যাত সমস্যা হৈ গৈছে কৃত্ৰিম বান।
অ', এই তোমাৰ এইজাক বৰষুণতে মানে ৰা তাৰ ওপৰত যি মানে বানপানীৰ সৃষ্টি হয় ইমান অসুবিধা মানে হয়, দহ মিনিট পোন্ধৰ মিনিট বৰষুণ দিলেই মানে বানপানী, হয়নে?